শুনিছো, কত আছা? মই ঘৰলে, ঘৰলৈ গৈ আছো মা। দোকানত আছিলো। দোকানৰ পৰা ঘৰেলে গৈ আছো।
ৰাস্তাত।
ৰাস্তাত আছো অ, হা?
তাৰ পা এতিয়া গৰু চৰু কি হ'ব এতিয়া? ঘৰতে ঘৰতে ঘৰতে।
গৰুতো গৰুটো সেই এতিয়া মই নাজানো, গৰু ছাগলী জঞ্জাল। এইফালে ঘৰত গৈ আছো এতিয়া ভাত খাম হা, ভাত। ডিম, ডিম আনিম বুলি ভাবিছিলো, ডিম নানিলো। মায়ে কলে ঘৰত ভাল ভাজি আছে বুলি ক'লে ঘৰত। এই ভাজি পুৰা ভাতটো খাম। বাঁহৰ গাজ আছে, আচাৰ বনাই লম।
অহ।
ভাতটো খাম, ভাতটো খাই তাৰপিছত তোমাৰ কি কিবা এটা কৰিম আও।
খানা এটা খাব লাগিছিল অ।
খানা, তাকেই তো। গাহৰিয়ে অকমান লয়, বাঁহৰ গাছৰ লগত। মই ভাবি আছো একদম বৰ ধুনীয়া বাহ গাজ অকন আছে অ আমাৰ ঘৰত।
এ খাওঁ। পোৱালে ভাল লাগিলে তেতিয়া বাঁহৰক গাজোৰ ওলাই আছে এইটো টাইমতে নাখালে আৰু। পিছত আকৌ মাথা মাৰি মাথা মাৰি থাকিব লগা হয়। বাঁহ গাজ বাঁহৰ গাজ বুলি।
সেইতোত বলে আকৌ বহৰাজদি গাহৰি অকন কাইলৈ খাই দিওঁ।
খাই দিব পাৰি।
চাও আছে তাতে।
সেইটোপ ওলাব বাও।
বলা লৈ আহো গে গাহৰি অকন লৈ আনোগে অহা।
আজিনে।
এতিয়াই লৈ আহওঁগ বললে অকণমান এশ টকা মানৰ গাহৰি লওঁগে।
উ আজি আজি পইচা নাই আজি।
এ তোমাৰ পইচা নাই বুলি ক'লে বিশ্বাস কৰিম নেকি আৰু তোমাৰ লগত একাউণ্টত পৰি আছে কেচ পইচা পৰি আছে।
আজি নাই কাইলৈ খাম কাইলৈ।
কাইলৈ গাহৰি খাবা নাই মই লখিমপুৰ যাম চাগে কাইলে। অ কিবা কাম ক মানে অলপ ওলাই যাম।
উম দিনটো কাৰণে নে থকাকে।
মই দিনটো কাৰণে যাম চাগে।
হ'ব পৰখিলে খাম আকৌ।
পৰখিলা কেনেকে খাবি কালে আজি। খালে খালে আজিয়ে খাই সিম মান পাৰা আহোগৈ বল।
এ নাযাও আজি নাখাও।
তমোক বি পাই যাম।
এ প আজি পইচা এটা মিলাব নোৱাৰি মাজি। মই পইচা এফালে দিব লাগে মানে। সোমাই সেইটোৱে মই পইচা এনেই অনতলাইনত বিচাৰি পৰিছো নি কিবা ।
এ কিমান দিবি আৰু খাপ। ইমানক নিদিয়া চুপা চুপি চাওগৈ বল।
এখন চাবলৈ যাম দুই তাৰিখ মানে।
লগতাও লগত আৰু লগ হৈ আছে সি যাবলৈ হাক দিছে মানে । এনে গলো এ।
উম অ! কি কৰ ক'বাৰ আছে নেকি বাহিৰত আছে আহ অ । অঁ!
দতাজিচিঙলীয়া উম
এনে জেগা নাম বিলাক কলে দিগদাৰ নহয়তো।
না না না।
অ মানে সুধিলোছো মই বোলে জেগা চেগা নাম বিলাক ওলাইযাই যে।
উম। এ দতৰও যাম বুলি। কৈছে সেইকাৰণে মানে তাৰ কাৰণে ৰখি দিছো আৰু।
উম!
তমল এতিয়া সি এতিয়া বেটিং পদটো লৈ মেলি চব আহিব আৰু দুই দেশ। পাবহি আৰু কি। ৰেডঅলজি ৰেডিঅলজি। এটা সম্পূৰ্ণ হৈ গ'ল আৰু।
অমনা অ। তই কিবা কৰিম বুলি ভাবিছ নেকি এতিয়া কৰিবি নেকি কিবা।
এতিয়া তহঁত এ এডমিশন হৈ আছে নেকি।
এডমিশন নাই এতিয়া এডমিশন হৈ গ'লতো তেতিয়াবা হলে কলেজ এতিয়া । পাঠদান আৰম্ভ হ'ব
অ হবই নি
কি কৈছে
এতিয়া পাঠদান আৰম্ভ হবই মানে
অ পাটদান আৰম্ভ হব এতিয়া
উ তাতে মই ব্যৱসায়তে লাগি মই এইবাৰ
ব্যৱসায়
পইচাকে ঘটো অলপ
উম
পঢ়ি লাভ নাই
এই ছাগলী উঠাওঁ উঠাওঁ নেকি ৰাতি
হা
এ গাঁৱে গাঁৱে গৈ ছাগলী উঠাও ব'ল ৰাতি ৰাতি
ক বাংগি লৈ পেলাই অ আ নহয় আমাৰ ৰাস্তাত এজনী ঘুৰি ফুৰিছে আক এইকেইদিন ৰাতি
অ সেইবিলাক মানে কোলা ছাগলীটো নি তহতৰ ঘৰত তহত তহতৰ ঘৰৰ ওচৰত থকা
কলা ছাগলীজনি টপিনাটো তামানে একে খাবলৈ কি মজা লাগিব আৰু
লেগ পিছ টো
অহঁ
উম
এইটো হেৰি কথা নকবা-
অহঁ অহঁ অহঁ
তাপিছত এয়া মই ভাত খাওঁ দেই, এ পানী খাই আছোঁ এতিয়াঁ। ভাত এই দালি সুধা দালি আৰু ভাজি আৰু বাঁহ গাজ।
অহঁ এতিয়া ভাতটো খাবলৈ হৈ গল মানে
উম ভাত খাবলৈ হ'ল
তাপা আকৌ গৰু ছাগলী নিবলে
গৰু আৰু ঘৰতে মায়ে বান্ধিলে
অ আহিলে মানে আজি সোঁনকালে।
অ
অহঁ এৰাল দি থোৱা আছে নিকি গৰু।
গৰু এয়ালি এইয়া, লোকৰ এতিয়া কঠিয়া সিছিছে যে এৰাল দি থোৱা আছে। উপায় নাই কিয়া হৈছে আও মই ওলাই যাব নালাগে অ উপায় নাইকিয়া হৈছে গৰু ছাগলীৰ পা অ ৰাতি এই অকমান ওলাই যাম অ কিবা কিবি খাবলে
উম
আজি মানে এই পানীয় জাতীয় বস্তু অলপ খাব লাগিব।
পানীয় জাতীয় অহঁ পানীটো অকন খাব লাগে। বহুতদিন নোখোৱা হ'ল মোৰ বিহুতে
এইটোৱেতোঁ পানীটো অকন খাই দিলে ভাল লাগিব।
উম।
মই মই মুতি আছোঁ এতিয়া।
অহঁ এই। খানাটো আমি আমি যে পেটুৱা থানত যে খাইছিলো যে
অহঁ পিতোৱা থানত সেই গাহৰিটো কিন্তু মজা আছিলে।
এই নদী কিনাৰদ যে অহঁ সেইটো জেগা আৰু অকবাস খাবলৈ মন গৈছে।
সেইটো খাই দিওঁ কেতিয়াবা এই গাহৰি মানে বেছি হলে ভাল নহয় পানী পানীতে খাই ভাল লাগে গাহৰিটো
নহঁ নহঁ নহঁ, এতিয়া পানী হৈ গ'ল নহঁ এতিয়া।
গম পাইছো পানীত পানীৰ ওপৰত যিটো পানীৰ ওপৰ পানীৰ কাষত বনাই যিটো খোৱা মজা আহিব নহয় সেইটো মজা মানে আমাৰ হাঁহ তিনিটা আছে খাৱ নেকি আহঁ
তিনিওটা
তিনটা খাই দিওঁ কি কথাঁ আছে
বাচ্চা নহয় তিনটাকে বনাই আৰু খাওঁ আৰু
অ কঠাল খাও নি কঁঠাল খাওঁ যদি আহঁ।
কঠাল নাখাওঁ মই কঠাল খাব নোৱাৰো ডিঙিত লাগি ধৰে। ডিঙিত লাগি ধৰে মোৰ ভাগৰ।
অহঁ।
পকাঁ নে কেচাঁ। পকাঁ নে কেচাঁ বোলো কঠাল। শুনিছ নাই। ঐ শুনিছ নাই? শুনিছ নে? শুনিছ নাই? কঁঠালতো পকা নে কেছা?